হেল্ল'
শুনিছানে?
অ', অ', সুধি আছো কোৱা
কি কৰি আছা পিছে?
মই এনেই আছো। তুমি?
মইয়ো এনেই আছো ৰবা যিহেতু গৰম দিছে বহুত এনে গছৰ তলত বহি আছো।
অ অ ভালে ভালে। আজি পিছে ইমান গৰম দিয়া নাই চোন আমাৰ ইফালে।
আমাৰ হয় কালি যোৱা ৰাতিৰ পৰাই বহুত গৰম আজিও গৰম। ইমানেই আছে যোৱাকালি যিমান আছিল।
অ', আচ্ছা হ'ব পাৰে তোমালোকৰ এনে ঘৰ টো আজি-কালি ক'ত আগ চিফ্ট কৰি চিফ্ট কৰিছা মানে ইয়াৰ পৰা গুচি গৈছা মানে বেলেগত শুনা পাইছো।
অ', আমাৰ বৰ্তমান বাক্সা ডিষ্টিটত ডিক্সিত
আচ্ছা বাক্সাত কি ইয়াৰপাৰা গুচি গ'লা মানে তুমি?
হয় হয় মানে নিজৰ কৰ্মৰ কাৰণে দেউতাৰ ইয়াত আ কাম থাকিয়ে ন কাৰণে ইয়ালৈ আহিলো।
অ', আচ্ছা ঠিকেই একো নাই। বাকী ঘৰৰ খবৰপাতি কেনে তোমাৰ?
ভাল ভাল ভাল বৰ্তমান ভালেই সকলোৰে। তোমালোকৰ?
আমাৰ ঠিক ঠাকে উ।
বাকী এতিয়া যিহেতু আমাৰ আহ আমাৰ অসমৰ এই গৌৰৱ বা আমাৰ অসমৰ জাতীয় উৎসৱেই হৈছে আমাৰ বিহু গতিকে বিহু বুলি ক'লে তে আমাৰ যিহেতু দেহ মন আমাৰ উপচি পৰে আমাৰ যি যিকোনো এটা বিহু আহিলে এয়া। গতিকে এনে বিহু বুলি ক'লে তুমি কি বুলি ভাবা এনে?
বিহু হো মানে এটা বহুত মানে আনন্দ কৰিব পৰা উৎসৱ য'ত মানুহবোৰে মিলা প্ৰীতি হয় লগতে সকলোৱে মিলা প্ৰতিৰে থাকে। সেনেকুৱাই গম মই মানে এটা বিহু এটা মানে এটা আমাৰ অসমত মানে বহুত আমাৰ অসমৰ যিমান জাতি জনগোষ্ঠী সকলোৱে উৎসৱ পালন কৰে।
হয়। এতিয়া বিহু বুলি ক'লেতো আমি হয় প্ৰধানকৈ তিনিটা বিহুকে আমি বুজো। অ', বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু বা আমি অন্য নামেৰেও জানো। বা বহাগ বিহুক ৰঙালী বিহু আৰু কাতি বিহুক কঙালী আৰু মাঘ বিহুক ভোগালী বিহু নামেৰেও জানো।
উম ঠিকেই কৈছা তুমি একদম আৰু আমাৰ এনেকে আমি যেনেকে ইয়াতে বিহু পাতিছো আমাৰ যেনেকে আমাৰ অসমৰ বেলেগ জনগোষ্ঠী আছে সেওঁলোকো বিহু পাতে। কিন্তু কিছু সিহঁতে অলপ বেলেগ ধৰণে পাতে।
হয় বড়োসকলৰ যেনেকৈ খেৰা নৃত্য তেওঁলোকৰ প্ৰধান নৃত্য আৰু গতিকে বেলেগ বেলেগ ধৰণৰ কিন্তু বেঅ বিহুটো আমাৰ অনুষ্ঠিত কৰে কিন্তু তেওঁলোকৰ নৃ- ত্য বিলাক বেলেগ, গান বিলাক বেলেগ তেনেকুৱা ধৰণৰ।
অ', সকলোৰে সেইটোৱে এই পৰম্পৰাটো স অলপ নিজৰ ৰীতি নীতি পৰম্পৰাতটো মানে সিহঁতৰ ব্যৱহাৰ কৰে বিহুত।
হয়, হয়, হয়। এতিয়া আমি বিশেষকৈ চাবলৈ গ'লে আমাৰ বহাগ বিহুৰ ক্ষেত্ৰত ক'বলৈ গলে আমাৰ চ'তৰ সংক্ৰান্তিৰ দিনা হৈছে আমাৰ গৰু বিহু। সিদিনা আমাৰ ৰাতিপুৱা সকলোৱে আৰু অ', ঘৰ লগ বৰে গৰু হওঁক গৰুবোৰ আমাৰ আহ নৈ জান জুৰি আদিত লৈ যায় লৈ যাওঁ আমি লৈ যাই কিন্তু তাত লাও বেঙেনা খুৱাই ঘলকি পাটৰে খুুৱাই আমি গৰুক আৰু গা ধুৱাও। গা ধুৱাই আনি আৰু তাক আমি গধূলি তাত চাকি বন্তি ধূপ -ধূনা জ্বলাই জ্বলাই আৰু আমি গৰুক নতুন বঙাৰীয়ে আৰু বান্ধো আৰু। আৰু পিছদিনা হৈছে আৰু আমাৰ ম মানুহ বিহু। সেইদিনা আমি সকলোৱে আৰু গা-পা ধুই আমি সৰুে ডাঙৰক সেৱা সৎকাৰ জনা ল গতে ডাঙৰ বোৰেও আমাক সৰু আশীৰ্বাদ দিয়ে। লগতে আমাৰ আগৰ দিনৰ পৰা চলি অহা এক নীতি নিয়ম যেনেকৈ ধৰা আমাৰ ইজনে মাজত ইজনে সিজনৰ মাজত যিটো আত্মীয়তাৰ মাজত আদান প্ৰদান বা আমাৰ কাপোৰ দিয়া দি সেইটো আমি বহাগ বিহুৰ সময়ত আমি আৰু কৰোঁ বা এই বিহু হৈছে আমাৰ ঘাইকৈ সাত সাদিন আৰু আমি বিশেষকৈ এই সাত দিনত আমি ধৰি লোৱা আমাৰ আতা আইতা আটা হুন কৈছিল যে ককা হুন কৈছিল যে এই সাত বিহুত আমি সাতবিধ আৰু শাক-পাচলি আমি খাব লাগে গতিকে আমি আৰু বিহুতো ব'হাগ বিহুত এই সাত দিত আমি বনৰীয়া ঔষধি শাক- পাচলি আৰু আমি খাওঁ আৰু লগতে এই বিহু বুলি ক'বলৈ গলে যিহেতু আমি আহ বিহু নৃত্য বুলিও ক'ব লাগিব বিশেষকৈ বিহু নৃত্যবোৰ আমি ধৰি লোৱা আহত গছ বট গছৰ তলত আহ গোৱাৰ লগতে আমি আহ কি বুলি কয় এইটো বি অন্যান্য ধৰ্মৰ প্ৰাংগন বোৰত আমি বিহু নৃত্য আদি আৰু অনুষ্ঠিত কৰিবলৈ যাওঁ আৰু লগতে আমি সকলো সৰু ল'ৰা ছোৱালীৰ লগ হৈ আমি ঘৰে ঘৰেও বিহু নাচিবলৈ যাওঁ। গতিকে এইয়া সাত দিন আৰু আমি বহুতো ৰং ধেমালি ৰং তমাচাৰ আমি আৰু এই বিহুত উদযাপন কৰি পঠিয়াল যিহেতু আমাৰ আৰু বহাগ বিহটি আৰু বছৰৰ প্ৰথমটো বিহু আৰু গতিকে বছৰটো যাতে ভালদৰে যায় তাৰ কাৰণে আৰু আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ আৰু।
অ', তুমি একদম ঠিকে কৈছা। আমি ব'হাগ বিহু একদম প্ৰথম দিনা আমি যেতিয়া গৰু বিহু হয়। সেইদিনা আমাৰ মানুহ বোৰে আমাৰ অসমীয়া মানুহবোৰে তেওঁলোকৰ গৰুসমূহ পথাৰত লৈ যায় মানে নদী পাৰে লৈ যাবে গা- চা ধুৱাই দিয়া তাৰ পাছত সিহঁত বেঙেনা আৰু বিভিন্ন ধৰণৰ সেইটো ব্যঞ্জনেৰে সিহঁতক এনেকুৱা মালা পিন্ধাই মালা বনাই কিনে পিন্ধে আৰু খুৱাই সিহঁত সেইদিনা গৰু, গৰু সেৱা কৰে লগৰ সিদিনা নেক্স দিনা আৰু তাৰ পিছত আমাৰ বহাগৰ এক তাৰিখ আহে সেইদিনা সকলোৱে নতুন বছৰ আমাৰ অসমীয়া জাতিৰ নতুন বছৰটো পালন কৰে পালন কৰি লগতে আৰু সেইদিনা আমাৰ চাৰিওফালে আমাৰ জানাই তুমি চাৰিওফালে বিহু নৃত্য কৰে বিহু বিহু মঞ্চত বিহু নৃত্য কৰে সেইটোনা আনন্দ কৰে ঠিক সেনেকুৱাই
হয়
বাকী তুমি আৰু টঙালী বিষয়ে কঙালী বিহুৰ বিষয়ে কিবা ক'ব বিচৰা নেকি
হয় হয় নিশ্চয় কঙালী বিহু বুলি কলে আমাৰ অ আমাৰ কঙালী বিহুত অ অ যিহেতু আমাৰ অ ভৰাল বোৰ আমাৰ কঙাল হয় বা নাইকিয়া হয় বা আমাৰ সেই সময়ত আৰু খাদ্য বস্তু যথেষ্ট পৰিমানে আৰু আমাৰ নাটনি জনিত অৱস্থাত হয় আৰু বিশেষ কে আৰু গাঁৱলীয়া অঞ্চলত আমি বিশেষকৈ যটো কবলৈ যাওঁ গতিকে সেই বিহুত আমি আহ শস্য পথাৰত আমি চাকি বন্তি জ্বলাও লগতে আমি আহ তামোল গছ বা পান গছৰ তলত আৰু তুলসীৰ তলত আমি চাকি বন্তি জ্বলাও যাতে আৰু আমাৰ অ ধৰি লোৱা শস্য পথাৰৰ ধানবোৰ যাতে আমাৰ অ ভালদৰে আৰু উপচি পৰে আমাৰ ভঁৰাল লগতে আমাৰ তামোল পাণ বাৰীত আৰু অই অ অধিক অতি আৰু হওক গতিকে তেনেকুৱা ধৰণৰ আমি আৰু সেৱা অৰ্চনা কৰো সেই বিহুত লগতে আমাৰ অ আমাৰো গাঁৱলীয়া সমাজত আৰু বিশেষকৈ প্ৰচলিত এইটো যে আমি সকলো ল'ৰা ছোৱালী হওঁক ডেকা বয়জেষ্ঠ ট আমি লোকসকল সকলোৱে মিলি আৰু ঘৰত আৰু ঠগি ভাঙিবলৈ যাওঁ আৰু আমি ঘৰে ঘৰে বা আমি তা তাল আদি বজাই গতিকে সেই বিহুত বিশেষকৈ আৰু সেইটোৱে আৰু আমি আনন্দ উপভোগ কৰো যে আমি সকলো মিলা প্ৰীতিৰে ঘৰে ঘৰে গৈ তাৰ ঠগী বোৰ আমি ভাঙি আৰু খাওঁ আৰু সকলো মিলা প্ৰীতিৰে গতিকে এনে তোমাৰ ভাল লগা বিহু কোনবিধ এনে এই তিনিওটা বিহুৰে
এ কোনটো বিহুৰ কথা কঙালী বিহু নে কোনটো
নহয় নহয় কঙালী বিহু হওক কাতি বিহু আৰু মাঘ বিহু এই তিনিওটা বিহুৰ তোমাৰ আৰু আটাইতকৈ ভাল লগা বিহু টো কোন বিধ
মোৰ থ বহাগ বিহুতো আৰু মাঘ বিহু বেছি ভাল লাগে মা মানে কঙালী বিহুটো বুজি ট মানে আমি মইতো চহৰৰ ফালে থাকো ট আমাৰ ট জানা চহৰ ফালে ইমান কঙালী বিহুৰ বিষয়ে ইমান ভালকৈ ইমান নাপাতো তে নহয় আমাৰ ইয়াতে অকলে ভা বহাগ বিহুতো মানে বহুত ভালকে পাতে আৰু মাঘ বিহুতো ঠিক ঠাকে যায়
হয় হয় যিহেতু মাঘ বিহুত আৰু হয় মাঘ বিহুত যিহেতু আমাৰ আৰু ভৰাল বোৰ উপচি পৰে বা আমাৰ সেই সময়ত আৰু কোনো নাটনি জনিত অৱ তাত নাথাকে আমাৰ খোৱা বস্তু বোৰ বিশেষকৈ কবলৈ গলে সকলো বস্তু আমাৰ উপচি পৰে আৰু সেই সময়ত
অ ঠিকে কৈছা মানে আমাৰ জানাই তুমি যেতিয়া বহাগ বিহু চৰি মাঘ বিহু যেতিয়া আহে মাঘ বিহুৰ টাইমতো জানা যেতিয়া মা দচ দিন পোন্ধৰ দিন আকৌ পৰা মানুহবোৰৰ প্ৰস্তুতি আৰম্ভ হৈ যায় ভেলা পুঁজি ভেলা ঘৰ পথাৰত আদি বনোৱা লগতে আৰু মানুহবোৰৰ একদম মানে সেইটো সময়ত যেতিয়া ব মাঘ বিহু সকলোৰে মনত এটা ফূৰ্তি আহি যায় ভেলা জীৱনত এটা প্ৰতিযোগিতাৰ সৃষ্টি হৈ যায় চাৰিওফালে ঘয়ে ঘয়ে গাঁৱৰ চহৰ চাৰিওফালে এইটো আমাৰ যেতিয়া বিহুৰ দিনা উ উৰুকাৰ দিনা জানাই সকলোৱে মা সকলো পৰিয়ালে মিলি ঘৰতে এসাঁজ খাই মেলি মাছ মাংস সকলোৱে একেলগে ভোগ কৰে কাৰণ এই বিহুতোক ভোগালী বিহু কাৰণে এইটো ভোগ ভোগ বিহু বুলিও কয়
ভোগ কৰে সেইকাৰণে সেইয়াই মানে আৰু লগতে আৰু সেইদিনা নেক্সট দিনা যেতিয়া বিহুৰ দিনা আহে সেইদিনা সকলোৱে ৰাতিপুৱা উঠিব উঠি কিনে ভেলা পুজি টো আৰু ভেলা ঘৰতো মানে প্ৰদান কৰি পিনাই তাৰ পিছত জ জুই লগাই দিয়া তাতে মা কিবা কিবি পিঠা চিঠা আৰু বহুতো সামগ্ৰী তাতে দিয়ে যাতে সকলোৰে মংগল কামনা কৰে মংগল কামনা হয় সেইকাৰণে তাতে প্ৰাৰ্থনাও কৰে
হয় হয় একেবাৰে ঠিক কথাই কৈছা যে আমি সকলোৱে আৰু আ পুহ মাহৰ সংক্ৰান্তিৰ দিনা যিহেতু আমাৰ অ মাঘ বিহুতো অনুষ্ঠিত হয় সেই মাঘ বিহুৰ আগদিনা হৈছে আমাৰ উৰুকা সেইদিনা আমি সকলোৰে মিলা প্ৰীতিৰে আহ সকলোৱে আৰু ভাৰলে ঘৰত আৰু এসাঁজ মিলা প্ৰীতিৰে আমি খাওঁ পিছদিনা হৈছে আমাৰ আহ বা আমাৰ যিবিলাক আৰু গৰখীয়া ল'ৰা সকলে হওক বা আমাৰ অ অন্যান্য মানুহে যিবিলাক আৰু ঘৰৰ লগবোৰে মেজিবোৰ বনাই সেইবোৰ আমি পিছদিনা গা পা ধুই আমি অ সেই বোৰ জ্বলাই দিওঁ লগতে আমাৰ যিটো ভেলাঘৰ বনোৱা হয় তাত আমি পিঠা গুৰি আদি তাত আ চি পি আই দি আমি যাতে সেৱা কৰি আমাৰ যাতে সকলোৰে মংগল হয় সেইটো কামনা কৰো বা আমাৰ পিছদিনা বিভিন্ন আমাৰ নামঘৰ প্ৰাংগনত বিভিন্ন অনুষ্ঠানৰ জৰিয়তে লগতে আৰু এই বিহুতো আমাৰ আ এই বিহুতোত আৰু আমাৰ পিঠা লাৰুটো আৰু সকলোৰে ঘৰে ঘৰে থাকে আ আমি দেখিবলৈ পাওঁ বা পিঠা লাৰু আৰু মাঘ বিহুৰ সময়ত আৰু সকলোৰে বনাই বা আমি যদি ডেকা আমি যদি বন্ধুও হওঁক বা আমি আত্মীয় লোক ঘৰলৈ যাওঁ তেতিয়াহলে আমাক আৰু এই পিঠা লাৰু বোৰ আৰু আমাক খাবলৈ আৰু উলিয়াই দিয়ে আৰু বিশেষকৈ গতিকে ভাল লাগে আৰু যিহেতু আমাৰ বিহুটোৱে হৈছে আমাৰ অসমৰ গৌৰৱ বা আমাৰ অসমীয়াৰ চিন গতিকে এই বিহুটো আমাৰ সকলোৰে উদযাপন কৰাটোৰো সকলোৰে দায়িত্ব দায়িত্ব বুলি আৰু মই ভাবো আৰু
উম ঠিকে কৈছা তুমি যি কৈচা উচিত কলা
উম
মানে এই বিহু কেইটা যিমানো যি হওক আমাৰ পুৰণি কালৰ পৰা চলি আছে যেতিয়া আমি যে এতিয়া যদি বিহুবোৰ লাহে লাহে মাহ যদি এইবোৰ পালন নকৰো তেতিয়াহ'লে আমাৰ পুৰণি ঐতিহ্য পৰম্পৰাটো নাইকিয়া হৈ যাব ত আমি সেইটো হ'ব দিব নোৱাৰো ত সেইটো মানে আমি যি প্ৰত্যেক বছৰে আমাৰ এই বিহুক সৰুকৈ হলেও যাতে আমাৰ এই পৰম্পৰা শেষ নহয় যাতে উম ঠিকে দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল মোৰ বহুত
অ আলোচনা কৰিম দিয়া অন্য দিশৰ ওপৰত বাৰু
অহ অহ ঠিক আছে দিয়া দিয়া